অহ।
কি খবৰ?
আছো দিয়া ভালে। তোমাৰ, ভালে আছা?
উম, ভালে আছো। মই মানে ভাবিলোঁ আজি অকণমান আলোচনা কৰোঁ তোমাৰ লগত। এটা বিষয় মানে, স্বাস্থ্যৰ বিষয়ে অকনমান আলোচনা কৰিম ভাবিছো কেনেকুৱা হ'ব?
অ' অ' বিষয়টো ভাল ভাবিছা।
অ' যিহেতু স্বাস্থ্যই পৰম ধৰ্ম বুলি কোৱা হয়। মানে দেহা থাকিলেহে বেহা গতিকে স্বাস্থ্যটো যদি আমাৰ ঠিকে থাকে তেতিয়াহে মানে সকলো খিনি মানে আমাৰ ঠিকে থাকিব নহয় জানো।
নাই একদম ঠিকেই কৈছা, স্বাস্থ্যই আমাৰ পৰম ধৰ্ম।
অ' গতিকে তুমি কি বুলি ভাবা? স্বাস্থ্যৰ বিষয়ে আজিকালি মান -নুহে অকণমান মানে আগতকৈ সচেতন হৈছে বুলি ভাবানে?
আগৰ যোনটো ভাবা তুমি, আগৰ যুগৰ মানুহ বিলাকৰ মানে স্বাস্থ্যৰ প্ৰতি বহুত আছিলে, তেওঁলোকৰ মনোযোগটো আজিকালি মনোযোগতো গুৰুত্বটো কমি গৈছে। স্বাস্থ্যৰ প্ৰতি, মানে মানুহে যি টি বস্তু খোৱা লোৱা আৰম্ভ কৰিছে।
অঁ আৰু এই যে আমাৰ বজাৰত আজিকালি ধৰা যিবিলাক শাক পাচলি বা ফল ফল মূল এইবোৰ পায়। সেইবোৰতো মানে ভেজাল খাদ্য,
হয় হয় ভেজাল খাদ্য, একেবাৰে ভেজাল খাদ্য, মই প্ৰমাণো পাইছো। ছিলোঁ, মই সেইদিনাখন বজাৰলৈ গৈ পেলাই মই পাইছিলোঁ প্ৰমাণ। একেবাৰে মানে ভাল নহয়, খাদ্যবোৰ খাইও মানে পেটৰ বহুত অপকাৰ কৰে। উ এনেকুৱা, তুমি কেতিয়া এনেকুৱা সন্মখীন হৈছিলানে? আমাৰ ইয়াত বজাৰ কৰি পেলাই,
অ' হয়, মই মানে সিদিনা মই অ আম লৈছিলো আমত বোলে কিবা এবিধ দ্ৰব্য মিহলাই মানে সেউজীয়া বা পকা কৰে বুলি কৈছে, পিছত মই আম আম খাই মানে মোৰ পেটৰ অসুখৰ নিচিনা হৈ গ'ল। গতিকে তাৰ পিছত মই বাত- পালোঁ যে আমত কিবা দ্ৰব্য মিহলাই মানে এ তেওঁলোকে বিক্ৰী কৰি আছিলে বোলে যেনে গতিকে আজিকালি দেখোন ফল মূল খাবও নোৱাৰা হলোঁ
ফল মূলো খাব নোৱাৰা হ'ল ফল মূল স্বাস্থ্যৰ কাৰণে ইমান দৰকাৰী। এটা আপেল খোৱাৰ কাৰণে মানে ডক ক্তৰ পৰা আঁতৰাই ৰাখে আজিকালি আপেলটোও খাব নোৱাৰা হৈছে। আজিকালি আপেলটো খালেই মানে ডকক্তৰৰ ওচৰলৈ য লগা হয়।
অ আপেলতো কিবা ৰং মিহলাই নেকি
মিহলাই আজিকালি মানে পাউদাৰ জাতীয় বস্তুবলাক মিহলাই দিয়ে। অধিক পকা কৰি দিয়ে মিঠা হয় কিন্তু বহুত অপকাৰ
অ অ অ গতিকে মানে আজিকালি সকলোতে ভেজাল খাদ্য হৈছে মানে আজিকালি এনেকুৱা হৈছে তুমি যদি মানে স্বাস্থ্যৱান হৈ থাকিব বিচাৰা তেতিয়া হ'লে মানে তুমি নিজে কৰি খাব লাগিব হয়নে নিজে খেতি অ আৰু এতিয়া সেইটোওটো সম্ভৱ নহয় হৈছে মানে ধৰা সকলোখিনো খেতি কৰাও ন সম্ভৱ নহয় উম অ অ হয় গতিকে অ অ কিন্তু মই ভাবো আমাৰ এই যিটো খাদ্য বিভাগ আছে খাদ সুৰক্ষা বিভাগে তেওঁলোকে অকণমান এইবোৰত মানে অকমান গুৰুত্ব বা ধ্যান দিব লাগে যে কেনেকুৱা ধৰণৰ খাদ মানুহে মানে প্ৰস্তুত কৰিছে বা কেনেকৈ কি বিক্ৰী কৰিছে বজাৰত সেইবোৰ চাব লাগে নহয় জানো
হয় হয় চাব লাগে চাব লাগে
উম তাকেইটো তাৰ পাছত আজি আহ হয় কোৱা
নাই খাদ্যৰ প্ৰতি আমাৰ সকলোৰে সজাগ হব লাগে
অ আৰু তাৰ তাৰপৰি মানে আজিকালি আমাৰ যুৱচামে মানে ধৰম নিচা জাতীয় দ্ৰব্যৰ প্ৰতি অ বেছিকৈ আকৰ্ষিত হোৱা দেখা গৈছে যে এচাম যুৱক যুৱতীয়ে হয় গতিকে তেওঁলোকক তুমি কি আহ্বান জনাব বিচাৰিবা
ইমানে অপকাৰ কৰে ইমানে অপকাৰ কৰ মানে মানে মৃত্যুদণ্ড হৈ যায় কেতিয়াবা মৃত্যু মুখত পৰি যায় কেতিয়াবা তেওঁলোকক মই আহ্বান জনাব বিচাৰো যে অলপ সজাগ হওঁক তেওঁ তেওঁলোকে মানে এইবিলাক জাতীয় বস্তু নাখাই পেলাই, সুষ্ট এইবিলাক পু, টিকৰ খাদ্য। ব্যৱহাৰ কৰে মানে, খাবলৈ,
অহ-অহ-অহ মই সেইটোৱে, ক'ব বিচাৰো যে, তেওঁলোকে মানে এই নিচাজাতীয় দ্ৰব্যৰ পৰা আত, তৰত, কম আহাৰ গ্ৰহণ কৰি যাতে অকমান, শৰীৰৰ যত্ন লয় ব্যায়াম যোগাসন, অহ, এনেকুৱা ধৰণৰ যদি কৰে তেওঁলোকে, ত মানে, - দীৰ্ঘায়ু জীৱন -যাপন কৰিব পাৰিব। এতিয়া উদাহৰণস্বৰূপে যদি, কওঁ সেইদিনা মই, আ, এতিয়া চোৱা তুমি, তুমি আমেৰি, কি কয় জাপান, চাইনা তাৰে, মানুহৰ মানে গড়-আয়ুস- বয়স তোমাৰ প্ৰায় এশ বছৰ। বা নব্বৈ বছৰ, অ', গতিকে তাত, তুলনাত চোৱা আজি তোমালোক তুমি আমাৰ ইয়াৰে অসমৰ বা ভাৰতবৰ্ষৰ মানুহবোৰতো প্ৰায়, ষাঠি- সত্তৰ- বছৰতে প্ৰায়, বেমাৰ হৈ এনেকে, ঢুকায়ে। উম', আ', গতিকে হয় এনেকুৱাত, তাৰে যদি দেশৰ মানুহবোৰ তিনিমান বয়সলৈ জীয়াই থাকিব পাৰে, - তেতিয়াহ'লে নিশ্চয় আমিও, অকমান সচেতন বা সজ, -জাগ হ'লে আমিও এ, পাৰিম উম',।
কিন্ত আমি সচেতন হ'ব লাগিব, প্ৰথমতে সচেতন নহ'লে, কিন্তু বহুত অপকাৰ কৰে। হস্পিটালৰ অ ', সেয়েটো, সঞ্চালয়ৰ খৰচ,
উম',
কৃষকৰ খৰচ?
হয় বহুত খৰচ -খৰচ হয় গতিকে যদি তেওঁলোকে অকমান আমাৰ ভাৰতবৰ্ষৰ লোকসকলে যদি অকমান স্বাস্থ্য প্ৰতি যতন লয়। মই ভাবোঁ আমাৰ ভাৰতবৰ্ষ শনহত আগবাঢ়িব। কাৰণ মানে আগত স্বাস্থ্যত। টো আগত ঠিক থাকিলেহে মানে। বাকী কাম কাজ বিলাকত মানে সেই হিচাপে ভালদৰে। কৰি যাব পাৰিব নহলে যদি স্বাস্থ্যটো যদি ঠিক নাথাকে। মানুহে আম কামবিলাকতো কৰিব নোৱাৰিব অহ', - অহ ', গতিকে আমাৰ অহ', কোৱা?
আজিকালি বোলো তাকে এনেকুৱা খাদ্য ওলাইছে। মানে? ব্লউছ কিয়াই নোহোৱা হৈছে বজাৰলৈ। চব কেনেকুৱা খাদ্য বাহিৰৰ পৰা দেখিল ব ইমান ধুনীয়া কিন্তু ভিতৰৰ পৰা। তোমাৰ সেই কেনেকুৱা কলা পৰি থাকে তেনেকুৱা খাদ্যবিলাক খাবলৈ একদম। নালাগে মানে।
উম', - উম ', তাৰোপৰি তুমি যুৱ প্ৰজন্মৰ মানে স্বাস্থ্য আমি ভাল ৰাখিব বাবে। অকমান যদি তুমি কিবা। দিহা পৰামৰ্শ দিব বিচাৰে কি কেনেকুৱা ধৰণৰ কি কবা?
অহ', দিহা পৰামৰ্শ প্ৰথম বাবে স্বাস্থ্যতটো ভাল ৰাখিবৰ কাৰণে ভাল খাদ্য ব্যৱহাৰ কৰিব লাগিব। ভালকটা চাই চিতি আনিব লাগিব। চাই চিতি আনাৰ পিছত আপোনাৰ এহ ', আপোনাৰ হেৰি কৰিব লাগিব এই, নিজৰ স্বাস্থ্য যতন কৰিবৰ কাৰণে। বিয়াম কৰিব লাগিব। বা যেনে কৰা আমাৰ সকলোৰে চবতে আছে যিহেতু জিম
অঁ আজিকালিৰ কিছুসংখ্যক ল'ৰা ছোৱালীয়ে জিমতো যায় ন সেইটো ভাল নে বেয়া সেইটো
মই ভাবো কি বহুত ভাল এইটো ভালকে কৰিব জানিলে নিজৰ স্বাস্থ্য টো বহুত ধুনীয়াকৈ যত্ন পতন হৈ থাকে আৰু এটা অভ্যাস ভাল হয় যে পানী খাব পাৰ পানী খাব লাগে, পানী খাব লাগে, আজিকালি পানী, পানী বেছিকৈ খাব লাগে তাৰে পৰা অভ্যাসটো ভাল হৈ যায় স্বাস্থ্যৰ কাৰণে আমাৰ টো বহুত দৰকাৰ যিহেতু আমাৰ স্বাস্থ্যটো ছেভেন সত্তৰ শতাংশ পানী দিয়ে মানে আছে পানীৰে আছে সেইকাৰণে পানীটো আজিকালি অঁ, হয়, হয়, হয়।
গতিকে আৰু আমি চাঁও চাহ পানী খোৱাৰ ওপৰতো গুৰুত্ব দিব লাগে ন
চাফা পানী আজিকালি বিষাক্ত পানী ওলাইছে
অঁ পানী লেতেৰা পানী খালেওঁ বেমাৰ হয় বুলি শুনিছোঁ
ৰোগৰ লগত পৰিণত হয় গৈ কেতিয়াবা কেতিয়াবা সেইটোতো কিমান মাৰাত্মক বেমাৰ গমেই পাইছা তুমি
বেমাৰ
উম হম কল কলেৰাও পানীৰ পানীৰ কলেৰাও হয় ন পানীৰ অঁ মানে লেতেৰা পানী খোৱাৰ ফলতে
হয় লেতেৰা পানী কলেৰাও হয় এনে নানা ধৰণৰ বেমাৰ থাকিব এনেকুৱা ৰোগ
অঁ মানে আমি পৰিষ্কাৰ পানী ব্যৱহাৰ কৰি খাব লাগিব লগতে মানে আমি বা অকণমান এ এ শাৰীৰিক কচৰৎ যোগাসন এইবোৰ ধ্যান
অঁ, হয়, হয়। এই তাকেই ঘৰে ঘৰে যদি ভাল ভাল ফিল্টাৰ থাকে মান নোৱাৰো এনেকুৱা পানীত টু আমি চাফা পানী খাবলৈ পাম
অ মইতো দেখা পাইছো গাঁৱত মানে আজিও কিছুসংখ্যক লোকে মানে ধৰা যি গাঁৱৰ দমকল বা কুৱাৰ পৰা মানে তেওঁলোকে পোনপটীয়াকৈ মানে তেওঁলোকে পানী গ্ৰহণ কৰে সেইয়াটোতো হয়তো অ মানে সেইটো বেয়া হ'ব ন
অ গাঁৱৰ পানীবোৰ ভাল এনেই ক'ব গ'লে আমাৰ চহৰতকেতো অলপমান ভাল কিন্তু তথাপিও আজিকালি ফিল্টাৰ ব্যৱহাৰতটো লাগিবই
অ অ তেওঁলোকে মানে নৰ্দমা কুৱাৰ পৰা নিজৰাৰ পৰা পানী লৈ আনি মানে খাই দিয়ে গতিকে অ
আগতে ভাল আছিলে কিছু বছৰ আগতে যদি চাও এইটো আগতে কিন্তু আজিৰ যুগত এনেকুৱা বিনা ফিল্টাৰেৰে কিন্তু সম্ভৱ নহয়
হয় হয় কাৰণ আজিকালিতো নলা-নৰ্দমা নদ-নদী বিলাকত তোমাৰ জাবৰ জোথৰ লেতেৰা বস্তু পেলাই তাৰ ফলত সেই পানী যদি খোৱা হয় কিমান ভয়ানক হ'ব পাৰে ন
ও বিষাক্ত হৈ থাকে সেইকাৰণে পাবু কি ফিল্টাৰ থাকিবই লাগে কৰে কৰে
অ অ অ গতিকে মানে বুজিলো যে আমি স্বাস্থ্যটো মানে ভাল ৰাখিব মানে পানী খাদ্য মানে সুষম আহাৰ লগত মানে আমি যোগাসন বা ব্যায়াম অঁ ব্যায়াম আদি কৰিবই লাগিব কি ত মানে তম অতি দৰকাৰী আৰু
অতি দৰকাৰী আজিকালি মানুহে ব্যস্ত এই বোলো এইবোৰ পাহৰিয়ে গৈছে খাদ্যৰ ওপৰতো পাহৰি গৈছে, ব্যায়াম এইবিলাক কচৰতো পাহৰি গৈছে, এই তেনেকুৱাতো ধ্যান ৰাখিবৰ কাৰণে
হয় হয় অ অ অ ভাল বাৰ্তা সুন্দৰকৈ কলা তুমি আমাৰ মানে সৰু স্বাস্থ্য ৱান হবৰ বাবে এইসমূহ মানে আমি মানি চলিব লাগিব অ অ
আ আহ্বান জনাব বিচাৰো
আহঁ
খাদ্যমূলক ব্যৱহাৰবিলাক যোনে যোনে কৰে তেওঁলোককো উচিত তণ্ট দণ্ড
অ অ থুম পান আদি এইবোৰ কৰিব নালাগে অ অ অ
তেহে আমাৰ
হয় হয় আৰু আমাৰ চৰখনো হয়তো চাফ চিকুণ হৈ থাকিব বা অ আমাৰ মানুহবোৰো মানে স্বাস্থ্যবোৰো ঠিক থাকিব। অ অ উম তেতিয়াহ'লে আজি আমাৰ কৰ্তব্যখিনি প্ৰায় সামৰণিয়ে মাৰিম আৰু শেষৰ ফালে আহিছো আহ আমি আজি ইমানতে সামৰো পাছে আমি কেতিয়াবা সুবিধা হলে আকৌ ভালকৈ আলোচনা কৰিম ন অ অ ধন্যবাদ।